হেল্ল'।
অঁ, শুনিছানে?
অহ। তুমি শুনিছা?
উম শুনিছোঁ।
ভাত খা কিহৰ লগত খালা?
ভাত মানে আজি চিম্পুল একদম, এইয়া এ ভাত তোমাৰ নিমখ নিমখ তেল এই জলকীয়া যে আচাৰত তেল দি তাত চানা দিছোঁ বাদাম দিছোঁ পিয়াঁজ কুটি লৈছোঁ তেনেকে খাইছো।
পানী দিয়া হ'ল আৰু?
পানী দিয়া নাই। জল যেনেকে সানি পেলাই লয় শুকানে শুকানে সানি লয় নহয় তেনেকে তেনেকে খাইছো।
ভাইটিয়ে খালে নে নাই?
ভাইটিক কেটেৰিমান জোৰ কৰি পেলাই দিলে। সেয়া দুগৰ্হা খাই আৱ নেখালে আৱ।
উম।
নে মই এতিয়া সেই সেয়া যে খান্দিছিলো এ ভোট জলকীয়া তেল আছিল যে হাতখন
অঁ, অঁ ভালকে ধুই দিয়া আক।
উম পুৰিছে একদম এতিয়াহে পুৰিছে।
লগতে নহয় নহয় হেৰী দেৰিকেহে লাহে লাহে পোৱণীটো ধৰি আহে।
তাকে হেৰী ভাত হেৰী মানে বিচনা কাপোৰ কেইখন জ্বৰ হৈ থাকা নহয়‌, বিচনা কাপোৰ খন ধুই দিছোঁ। গাৰু আৰু বিচনা কাপোৰ ধুই পেলাই
উম।
বাথৰুম টো অলপ চাফা কৰি দিলোঁ মানে সেইকাৰণে।
উম উম। আৰু জ্বৰৰ জ্বৰ গাৰে হ হোৱা কাপোৰ ধুলেহে ভাল লাগে। দিয়া। নহ'লে সেইটো এটা বীজাণু টো। আকৌনো, আকৌ সেইটো পৰাই হ'ব।
উম, ভাত ভাত খালা নহয় ন?
খালো দিয়া এই তেতিয়া খোৱাই। তোমাৰ এই চাহৰ লগত খাবলৈ সে তোমাৰ পকৰা কেইটামান বনাইছো। বা আটা দি বোলে তেল পিঠা আৰু।
আ আটা নেকি?
আটা উমহ, তেল পিঠা বনাইছো।
উম, চেনি দিয়াটো নে নিমখ দিয়াত
এ নিমখ দিছোঁ।
উম।
নিমখ অকমান হালধি পিঁয়াজ দিলে মায়ে নেখায়, এনে মই পিঁয়াজ দিলে খাওঁ।
উম উম।
ঐ পিঁয়াজ দিলে মায়ে খাবলে বেয়া পায়। গোন্ধ
আমাৰ, আমাৰ আইতাৰ নিচিনা।
উম।
আইতাই তেনেকে পিয়াঁজ ছিয়াজ দিলে নেখায় নহয়। এনেকে দালিত তেল চেল মাৰিলে কৰিলে বা চব্জি তব্জিত খায়।
আমাৰ আকৌ কণী আমলেট বনালে পিঁয়াজটো যে দিয়ে দিওঁ যে আমি যে এনেকে ধৰণে গুলি নলওঁ জানো?
উম,
তেনেকেও মায়ে নাখাই পিয়াজ কি কৰিব জানা প্ৰথমে ধুনীয়াকে তেলত ফ্ৰাই কৰি ল'ব।
উম,
তাৰপিছত পিয়াজখিনি উলিয়াই লব নহয়, তাৰপিছত তোমাৰ কণিতো বাতিত ভাগি পেলে ধুনীয়াকে গুলিব নহয় তেতিয়া সেইখিনি পিঁয়াজৰ সৈতে ধুনীয়াকে কুটি - কুটি ল'ব আৰু।
অ, মানে কেঁচা পিয়াজৰ সেইটো নহয় আৰু। উম, আমাৰ আইতাও কেঁচা পিঁয়াজ নাখায়।
আইতা কেঁচা পিঁয়াজটো বাদ দিয়া মাছ মাংস, কণী, একোৱেই নাখায় অ, কি মাছতো খাই কণী, মাংস এইবিলাক
অ, নাখায় উম,
উম, হুম।
উম,
কি চাওমিন।
অ, চাওমিন উম,
চাওমিনৰ কথা কি কৈছিলা?
এ চাওমিন আৰু মেগী বনালে যাম মই অলপ মানে কি এনেকে কেঁচা পিয়াঁজ টুকুৰা - টুকুৰাকে কাটি লও ওপৰতে। খাই ভাল ঘৰতে মেগী বনাও নহয়, মেগী বনালে তোমাৰ ৰাতিপুৱাও খালো বাৰু। এ পিয়াজ অলপ কাটি লও, জলকীয়া সৰু ডোখৰ দি লও। তেনেকে খাইহে কিবা এটা জুতি উম, তথাপি আছো মুখ গোন্ধালেও উম, ভাল লাগে আকৌ। মোক গোন্ধালেও তোমাৰ হেৰি লও আৰু পানীতে পাণ-চান অকণমান খাই দিও।
মই দিয়া এয়া ঘুগুনি চুগুনি বনালোও পিয়য়াজ কাটি দিও। উম, তাৰ পাছত ৰুটিৰ লগত পিয়াঁজ খাওৱেই।
উম, ৰুটিলগত পিয়য়াজ খাই ধুনীয়া নালাগে আৰু চিঙৰাৰ লগতো মই পিয়াঁজ খাও বৈচছ নে খাই চাবাচোন ধুনীয়া লাগে।
উম, চচ দি পেলাই।
অ',
চচ আৰু খালি কেতিয়াবা চচ নহ'লেও তুমি পিঁয়াজৰ লগতে খাও বুলি ক'লে এটা সৰু পিঁয়াজ কাটি লবা, চিঙৰাটো লগত ধুনীয়াকে খাব পাৰি। কালি খাইছো নহয়, মায়ে এইয়া মিটিঙত অ, মায়ে মিটিঙত গৈছিলে যে কালি ইয়াৰ এম এল এ আহিছিল যে।
উম-উম।
কি লাঞ্চত তোাৰ চিঙৰা দিছে গোলা দিছে গোলাটো মই নাখাও দুটা লাঞ্চ লৈ আছিলে মানে। এ চিঙৰাটোকে এটা আছেই আৰু এটা কোনো খোৱাইে নাই। চ এটা মই ৰাতি সেই বিয়া খাই আহি এ অলপ পঠা গাটো ভাল ভাল নালগা কাৰণে লাল চাহ একাপ বনাই ললো। চিঙৰা এটা ধুনীয়াকে লৈ পিয়াজ এটা কাটি ললো আৰু তেনেকে খাই লৈ ধুনীয়া লাগিল খাই।
উম, চাও - চাও ঘৰত বনোৱা নে।
চাও - চাও অ, পেকেট আনিলে বনাও এতিয়া পেকেট অননাই হৈছে আৰু মানুহজনৰ এই অপাৰচন হোৱাৰ পৰা। এনে খালে মই দোকানৰ পৰা আনি পেলাই খাও এনে ঘৰত বনাই খোৱাতটো লাভ হয় কিন্তু।
অ',
মানে দোকানত আমি এতিয়া বিশ টকাৰ কিা খিনি পাও ন ইয়াত এটা পাইকে চল্লি টকাে কিনি আনিলে কেইবাখিনিও খাব পৰা যায় কেইবা প্লেটো ওলায়। লাভ - লাভ হয় পেকেটটো কিনি আনিলে হৈ যায়।
উম,
তুমি বনোৱা।
বনাও মাজে মাজে অঁ।
উম।
এ তোমাৰ তাত চয়া চচ চয়া চচ আকৌ এয়া ভিনেগাৰ চিনেগাৰ দি দিলে একদম দোকানৰ নিচিনা।
অ অ হৈ যায় আকৌ।
উ মই চয়া চচ চয়া চচটো ৰাখ। হয় আৰু এতিয়া ই আচাৰ বনাবলৈ ভিনেগাৰ অনা ভিনেগাৰো আছে।
অঁ।
চাউ চাউ আনিছিলো সেয়াও পেকেট আছে তাকে ভাবিছোঁ হাততিবেলাক সময় বনাও নেকি? কেওতো খাবলৈ মন কৰা নাই তেনেকে।
উম উম।
কি কওঁ জানো।
বিৰতিৰ সময়ত বনাব পৰা যায়।
সেইয়া মানে কি জানা বনাই কৰি লৈ পেলাই এলাহো লাগে।
অ সেইটো হয়।
উম।
মোৰ বৰ এলাহতটো হৈছে। উম নোৱাৰে নোৱাৰে বেলেগে বনাইদিলে? অলপ হেঁপাহে বেলেগে বনালে হেঁপাহে সূতাহে খাবলৈ পৰা যায় অকণমান।
উম আকৌ কি হয় জানা বেলেগে বেলেগে বনাই দিলে আকৌ পাৰফেক্ট নিচিনা নালাগেও?
নালাগে নালাগে নিজে যিটো জুতিত নিজৰ যিটো জুতিত বনাওঁ সেইটো জুতিত। পোৱা নাযায়।
নাযায়।
আৰু নিজে বনাইক ল'লে খাবলৈ। অ সেইটো হয় কিন্তু দিগদাৰ উম।
মাংস চাগোন মাংস চাংস বনালেও তেনেকুৱা হয় গোন্ধ পালে খাব মন নাযায়।
নাযায় নাযায়, মোৰত ধৰি যায়গে যে।
তোমাৰ আৰু এটা বস্তু হয় নে নহয় নাজানো মোৰ হয় কিন্তু লুচি বনালে যে। লুচিটো ভাজাৰ লগে লগে গোন্ধ এটা আহে ন! মই লুচি খাবলৈ ন যাওঁ তেতিয়া উ তেনে মইে লুচি খাব নোৱাৰো।
মোৰো ধৰি যায় আকৌ সেইটো। বেছিকে তুমি লুচি বনাই থাকিলে। যিটো তেলৰ গোন্ধ মূৰত ধৰে, সেইটো তোমাৰ মূৰ ঘূৰাই দিব। নিচা লাগি যায়গে।
আৰু ৰিফাইনৰ তেলেতো আৰু হয়।
এই ৰিফাইনটো আৰু বেয়া।
উম।
দিগদা। মই সেইকাৰণে আগতে খুব খাও। সেই লোকে বনাই দিলে এটা টাইমত। খোৱাহে নিজে বনাই খোৱা বুলি ক'লে উহু।
উম।
আগতে খুব খাওঁ এতিয়ায়া মনে নোযোৱা হ'ল খাবলৈ।
অ কিবা মন চন নাযায় আৰু যে লুচিটো যে তোমাৰ মই চব্জিৰ লগত খাব নোৱাৰো। কি কিন্তু মই চবজি নহ'লে নোবাৰিম।
অ ৰুটিৰ লগত চব্জি।
মোক চবজি লাগিব মোৰ শুকান ৰুটি মই চাহৰ লগত খাব নোৱাৰো।
উম।
টো তোমাৰ মই গাখীৰ চাহৰ লগত খাব পাওঁ। কিন্তু ভাজিৰ লগত খাবলৈ মানে বেছি নোৱাৰোঁ।
যাই আকৌ।
উম লুচিটো তোমাৰ মই ভাজিৰ লগত খাই কিন্তু বেয়া পাওঁ।
উম।
ইমান ভাল নাপাওঁ খাওঁ আৰু এখন বা দুখন তাত। কে নোৱাৰো সৰু সৰু লুচি কিন্তু এয়া আছে গা
উম গাখীৰ চাহৰ লগত ধুনীয়া লাগে। এই ডাঙৰ ডাঙৰ কাপ কেইটা এক কাপ ফুল ল'বা, একদম দুখন লুচি লুচি লৈ লৈ খাই থাকা আৰু।
মও সৰু কাপত চাহ খাব নোৱাৰো নহয় বুইছা।
ডাঙৰ লাগে।
উম ওঁঠ পুৰে। ই এই মায়ে মোক কি কয় বাল্টিং এটা লৈ লবি।
এতিয়া বাৰু আমাৰ ঘৰত থকা অ এতিয়া ইয়াত থকা কাপকেইটা বা অকমান ডাঙৰ, তাত কিন্তু তাতকেও ডাঙৰ মগত খোৱা এতিয়া ইয়াত তেও অকণ অভ্যাস হৈছে।
ইয়াত ডাঙৰ ডাঙৰ আছে, উলিওৱাহে নাই। থৈ দিছো সোমাৱাই। এ বোলো।
মই ডাঙৰ কাপতহে খাব, আগতে মায়ে মোক সেই তেনেকে কয় বাল্টিঙত লৈ ল'বি। ওঁঠখন পুৰে খালেই, খালেই ওঁঠ পুৰে। নোৱাৰো খাবলে। সৰু কাপত নোৱাৰো খাব মই। এতিয়া এই স্কুলত যাওঁতে ধৰা এতিয়া তাতে স্কুলত যাওঁতে আকৌ সৰু কাপ কেইটাত খোৱা অভ্যাস হৈছে।
অভ্যাস হৈছে এতিয়া পাৰিবা অকমান অকমান।
যিকোনো কাম তোমাৰ অভ্যাস কৰিলেহে শিক হয় যায় বুইছা। যিটো যাৰ যি অভ ভ্যাস।
সেয়াই।
এ মধুৰিআম এটা পাৰিব ল'লো। লগ নেপাও হয় চ চকী দুখন জইন দি ল'লো। এতিয়া চকী বস্তুটো হেৰাই থাকিল বুইছা নে কোনখিনিত আছিল।
ওপৰত উঠোতে হেৰাই গ'ল।
অ নাইকিয়া হৈ থাকিল এতিয়া।
মধুৰিআম আছে মানে।
অ লাগিছে ন পকিছে।
উম মই আকৌ যিকোনো বস্তু পকাতকে অকমান খটকটীয়া হৈ থাকা কেঁচা হৈ থাকিলে ভাল পাওঁ।
অ ইমান পকা নাই বাৰু। আছে পকাও আছে আৰু তোমাৰ তুমি যিটো ষ্টাইলৰ খাই ভাল পাৱা তেনেকৈ আছে। কিন্তু এতিয়া মই বিচাৰিয়ে নোপোৱা হ'লো নহয় হেৰাই থাকিল।
অ অলপ নামি পেলাই চোৱা।
অ চকুতে নপৰে তৎক্ষণাতে ৰ'বা।
হ'য়েই তেনেকুৱা অ, চকুৰ আগতে বস্তু হেৰাই যায়। তুমি চাবাচোন অইন নালাগে এই যে আ বেজি যে বেজিটো তুমি য য'তে থোৱা ত'তেই হেৰাব।
হেৰাব এই চিলাই পেলাই ৰ'বা সূতা এডাল নতুনকে হেৰি কৰি লওঁ বুলি ক'লেও হেৰাব।
উম খুচি থলেও তুমি বিচাৰি
বিচা বিচাৰি পোৱা নাযায়। এইটো বহুত সাংঘাতিক বস্তু দেই বেজিটো এটা।
উম।
এই মই কেতিয়াবা গাৰুৰ কভাৰ-চভাৰ চিলালে নতুনকে বডি এটা লগাই লওঁ বুলি হেৰি কওঁ
উম তুমি লাগে গাভ তুমি লাগে বিচনা কাপোৰখনতে বা বিচ তুলিখনতে য'তে খুচি নোথোৱা কিয় তুমি বিচাৰি নোপোৱা সহজে। আৰু ফুলিৰ থিলা, কাণফুলিৰ থিলাটো।
এ সেইটো বগাটো চকু আগতে থাকক দেখা নাপাবা।
তোমাৰ মানে হয় দেই সৰু সৰু বস্তুবিলাক চকুতেই নপৰে। কেতিয়াবা ডাঙৰ বস্তুও চকুত নপৰে।
অ নপৰে আকৌ। আছেই এই ফুলিৰ শিলাটো বেজীটো সাংঘাতিক বস্তু মানে বেজি নাই বেজিয়ে আৰু উম নাম নাম যেনেকুৱা সিহঁতৰ বৈশিষ্ট্যও তেনেকুৱা মানে
তেনেকুৱাই
বিচাৰি পোৱা নাযায় আহ হয় আক এই কেতিয়াবা মই তেনেকে কাপোৰ চিলালে তোমাৰ বিচনাতে থওঁ মানুহ জনে আহি পেলায় কেতিয়াবাকে হানচন হব বুলি যি গালি দিয়ে আকৌ থুমাথুম থৈ দিওঁ
উ আও তোমাৰ এই বাওঁ কোৱা সোনোৱাও মানুহে বাওঁৰ হাতে বোলে বস্তু থলে মানুহে বোলো পাহৰে
পাহৰে বোলে অ
উম
অহাত অহাত চ অহাতে হৈ যায় বোলে সেইটো চাইড
অ বাওঁহতীয়া বওঁহতীয়া মানুহ বিলাকে কি কৰে মই সেইটো ভাবি থাকো
অ বাওঁহতিয়াতো সেইটোহে সিহঁতৰ সেইটো চাইডেহে সোঁ হতিয়া হয় হেৰি হয় আকৌ পজিচন বিলাকো শুদ্ধ হয় আমাৰ দেউতাই বাওঁহতিয়া হে তাত যে ঘৰত আৰু
উম বাঁওহতিয়া মানুহবিলাক বোলে লক্ষী বুলি কয় বাঁওহতিয়া মানুহবিলাক লক্ষী বুলি কয়
কয় আকৌ বাওঁ হাতে তোমাৰ হেৰি কৰিব খৰি ফালিব বাওঁতে ভাতটো কিন্তু সোঁ হাতে
অভ্যাস কৰিলে কৰিলে আমাৰো হ'ব ন
অভ্যাস কৰি
এতিয়া আমি সৰু আমি এতিয়া সৰুৰে পৰা নকৰা যে
এই সেইটোৱেটো
উম
এতিয়া ভাত তেনেকে খাই দিলা আৰু আৰু নোখোৱা নহয় ন?
নাখাওঁ আৰু মধুৰিয়াম বিচাৰি পালা?
এটা পাইছোঁ ৰবা আৰু বিচাৰোঁ হে দিয়া অ হ'ব দিয়া অ খোৱাই নাই